অহ, কি কৰি আছ?
এই আহ কি কৰিবি আগফালে বহি আছোঁ এনেই।
খোৱা-বোৱা কৰিলি?
খোৱা-বোৱা কৰা হ'ল বাৰু বৰ্তমান।
অহ,
তই খালি নাই? এ কিহে মানে কি কবি আৰু এই। অহ। এই খাই কিহে মানে হেৰিয়ে খালোঁ এইটো কি বুলি ক'ম এই পানীধালা ভাত আছিলে তাতে তাৰপিছত এইটো ভাতকেৰেলা ভাজি, তাৰপিছত, আলু ভাজি, ঢেঁকীয়া ভাজি। তিনিটা খৰ খৰেকৈ ভাজি ল'লোঁ তাৰপিছত তাতে আছিলে তোৰ শিঙি মাছ সৰ সৰেকৈ ভাজি ল'লোঁ,।
অ'।
তাৰিছত নেমু এচিতেে আৰু পিঁয়াজ এফালে লৈ পেলাই তেনেকৈ খাই লোঁ আৰু,।
ভালে কৰিলি তোলৈ ফোন কৰিলো মানে হেৰি হেল্ল'। তমুল ফোন কৰিলো মানে মই,। প্ৰাইভেটো কচিং চেণ্টাৰ এটা খুলো বুলি ভাবিছো আমাৰ ওচৰ বোলো যোনখিনি এতিয়া উঠি অহা ল'ৰা'। সিহঁতকো অকমান পঢ়ুৱোৱা মেলোৱা হ'ব, লগতে ধৰ যোন খিনি লৰা পঢ়ি। আপুনি এনেই আছে সিহঁতকো কিবা এটা কৰ্ম সংস্থাপন দিয়া হব,। সেই উপলক্ষে মানে মই তোৰ সেই'। হেৰিয়ৰ টাউনৰ চাইডত যে মাটি অকমান আছে মাটিিকনতে মাটিকনকে দিিয় নেকি বোলো? ঘৰচৰ মই বনাই লম তো ভাড়া হিচাপত কিবা এটা দি দিম,।
অ, ভালেই হ'ব ভালে হ'ব নহয় মাটিকণৰ কথা মই কিবা এটা ভাবিছিলো মই বোলো নাই এনেিয়ে বেছি। বেচি পেৰা লাভ নাই। তেনেকুৱা যদি কিবা ধৰণৰ অনুষ্ঠান হয় তেতিয়া তেনেকুৱা ধৰণৰ অনুষ্ঠান হ'লে বেচিবলৈ হ'লেও নহ! ত যদি! তেনেকুৱা অনুষ্ঠান এটা খোলোা মই বেছি নিেবিেচো আৰুণ জানেই দিম বুলি ভাবিছো আৰু
মই আকৌ ভাবিছিলো বোলো তোপা ভাড়ালৈ লওঁ ঘৰ চবোৰ বাৰু ময়ে বনাই লম। এই ৰাজু মিস্ত্ৰীিক কৈছো কি কৈছে,। তোৰ টকা এক লাখ মানত সেইখনত ধুনীয়া ঘৰ ৰুম একোঠালি হৈ যাব,। মই কৈছো একোঠালি নহ'ব বাৰু তিনি কোঠালি মান লাগিব লগা টো, চট দি পেলাই ওপৰত এম হল। টা বনাই মানে সৰুকে আৰু বিশেষ ডাঙৰকে নহয় তোৰ প্লছ কৰ হে
উম উম হ'ব হ'ব এতিয়া সেইটো তেতিয়া টেনশ্যন ল'ব নালাগে তই মাি কথাটো চিন্তা কৰিব নালাগে মই এইটো সেইকণ মই ভাবি আছিলোঁ তেনেকৈ কিবা এটা অনুষ্ঠান হলেতটো ভালেই হয় মানে বেচিবলৈ মন নাই দেখিছে নহয় আমাৰ ঘৰৰ এশ বিঘা মাট সেয়া পকাালতাৰ দিনতে ঘটি থৈ যোৱা এতিয়া আৰু তেনেকুৱা মাটি ধৰ মই যদি তেনেকুৱা অনুষ্ঠান এাৰ কাৰণেটান দিব পাৰো ময়ে ভাল লাগিব ধৈছোঁ দেচোন
এইবোৰ মাটি বাৰী সম্পত্তি এইবোৰ বেচা বস্তু নহয় এইবোৰ অ
ান এা গঢ় দিব পাৰওঁ তেতিয়াহ'লে আমাৰ ল'ৰাোৱালীখিয় ডাঙৰীঘ হ মানে সেইবিলাকতে সিহতোৰ অকমান অ শিকি মেলি অকমান বুজা মৰা হ'ব পাৰিব
অ মই মানে ভাবিছো ধৰ ৰাতিপুৱা চাৰিটাাৰ পৰা পাঁচটালৈকে মই গোটেই খিনি যোৱা ছোৱালীগে এই নাইন আৰু টেন তিনিটা ক্লাছৰ ল' ছোৱালিক মানে ত যিিনিাওঁ আৰু দুটা দুটা চাবেক্টেই ধ ইলিছ থাকিলে গণিত থাকিলে তাৰপিছত আৰু লগত টো সাধাৰণ বিজ্ঞান খন থাকিলে তাৰপিছত পিছ পেলাও ধৰ তোৰ মই চাৰিটা বা পাঁচটা লৈকে তেনেকুৱা ক্লাছ এটা কৰি দিম তাৰপিছত ছট মানৰ পৰা মানে মই সিহঁতক কিছুমান বেলেগ বস্তু শিকাম ধৰ ছবি অঁকা হ'ল বা কোনোবাই যদি গান গাই ভাল পালে গান গোৱা বা বাদ্যয় যন্ত্ৰ সম্পৰ্কীয় থাকিলে সেইটোত হ'ল তেনেকুৱা মানে তোৰ তৌ দিশৰ ফালৰ পৰা মানে ল'ৰা ছোৱালী খিনি উঠি যাব পৰা ধৰণৰ কেে মানে মই খুলি দিম বুলি ভাবিো
মানে ধৰ সৰ্বাংগী উন্নয়ন তো ভে চিন্তা কৰ অকল শিক্ষাগত ঠিকতা শিক্ষাটোৱেই নহয়
নহয় নহয় মই সেইটোও ভাবিছো মানে লগতে ধৰ মই যদি মানে ভি তাৰিছত মই পৰিকল্পনাটোহে কৈছো তোক যদি মানে তোৰ মাটিিকন টো নতো ভালেকন মাটি আছে ধৰ মই কাষতে যদি অকমান তো ৰুম কোঠালি তিনি কোঠালি বনাই মই কম্পিউটাৰ দুশ তিনিশ কম্পিউটাৰ আনি বহুৱাই দিব পাৰো তেতিয়া মই ল'ৰা ছোৱালী খিনিক কম্পিউটাৰ শিকোৱাও হ'ব অ মোৰতো পইচা পাতিৰ প্ৰতি নিচা নাই এইটো মই পইচা পাতিৰ কাৰণে কৰিবলৈ বিচৰা নাই পইচা পাতি কেইটামান পামো বাৰু হ'লেও মানে মেইন লক্ষ্যতো হ'ল এই গাঁৱৰ খিনিক মানে শিক্ষিত কৰা, সৰ্বাংগীন বিকাশ কৰা সিহঁতক।
অ' তোৰ কথাটো জানোৱেই তই ধৰা এতিয়া শিকি বুজি আগতে তোৰ ভাগৰ যথেষ্ট শিক্ষা যথেষ্ট উন্নতি উন্ন আচৰ হয় আৰু সেইবিলাক যদি তই ভাগ কৰোঁ তোৰে লাভ হ'ব দেনচোন ধৰ এতিয়া চ-চলিবলৈ জীৱিকা উপায় এটা হ'ল লৰা ছোৱালিখিনি আগবঢ়াই নিয়াও দুইটা হ'ল।
সেইটোৱে। আৰু ধৰ এতিয়া মই মানে চাইছোঁ তোৰ কথাতটো আমাৰ গাঁও ল'ৰা ছোৱালী খিনি যোনখিনি পঢ়াত আছে সিহঁতৰ বেলেগ দিশতো নাই ধৰ এনেক মোবাইল চবাইল বা কম্পিউটাৰ শিক্ষ শিক্ষাতো নাই যোনখিনি আকৌ সেইটো দিশত আছেতো পঢ়াতো নাই। সেনেকে হ'লে নহ'ব নহয় ল'ৰা এটা বিকাশ হ'বলৈ হ'লে মানে তোৰ চৌপাশৰ পৰা ধৰি লৈ চাৰিওফালৰ পৰা সি বিকাশ হৈ আহিব লাগিব। উ
আৰু এতিয়া ধৰ এতিয়া চা তই সকলো দিশৰ পৰাই মানে আৰ্টিফিচিয়েল ইণ্টেলিজেন্টৰ যিটো এ আই বুলি কয় এইটোতো আজিকালি ভালদৰে লাগে। এই বিষয়টো আজিকালি ভালদৰে খিনিক মানে বুজাব লাগিব যিহেতু মানে উঠি অহা প্ৰজন্ম আমাৰতো গ'ল বাৰু আমি এতিয়া কম্পিউটাৰ বা কিব কিবি নজনাকৈ চলি গ'ল কিন্তু আজিকালি সেইটো নহ'ব। সকলো ধৰ কম্পিউটাৰ জৰিয়তে চলি যায়।
উম, তই এতিয়া তই
তেনেকে হ'লেতো আ আজিকালি যিবোৰ উঠি অহা ল'ৰা ছোৱালী তেওঁ যিবিলাকে একো নাজানে তেওঁলোকক ঠগি ঠগি খাব সেইকাৰণে ভাবিব লগীয়া হৈছে।
তই এতিয়া কেইদিনমান পিছত চাবি এতিয়া আমাৰ মানুহ বোৰে কৈ আছে এ আই আহি আমাৰ চাকৰি খাব বুলি। আমাৰ চাকৰিটো সিহঁতি নাখায়, সিহঁতি আমাৰ চাকৰিটো মানে অকমান উজুল কৰি দিব। আমি সিহঁতক খটুৱাব লাগিব কামত খটুৱাব পাৰিব লাগিব গতিকে সেইটো জানিবলৈ হ'লে‌ আমাৰ ল'ৰা ছোৱালীখিনিয়ে কম্পিউটাৰ বস্তুতো জানিব লাগিব যোনখিনি বেছিক বস্তু মৌলিক তথ সেইবিলাক জান লাগিব, এ আইটোৱে কেনেকে কাম কৰে এ আই এটা কেনেকে বনাব পাৰি ডেভলপ কৰিব পাৰি সেইবোৰ কথা
উম, সেইটোৱে, এতিয়া ধৰ চা এতিয়াতো আমাৰ ভাৰতবৰ্ষৰ যিটো মানে সেই মানদণ্ড যিটো জ-জ-জ্যোতি যান্ত্ৰিক মানদণ্ড সেই দানদণ্ডকে চীন আৰু এনেকুৱা ধৰ আমেৰিকা, জাপ পানী এনেকুৱা দেশৰ যিসকল ল'ৰা ছোৱালী তেওঁলোকেতো বহুত পৰিমাণৰ উন্নত কাৰণ তই চাবলৈ পাৰি যেতিয়া যিবোৰ ধৰ আমাৰ পূজা হওঁক বা যিয়ে হওঁক তেনেকুৱা অহা যিবিলাক পুতলা কিনিবলৈ পোৱা যায়, সেইবোৰতো আমি ধৰ যিকেইটা ল'ৰা ছোৱালীয়ে কিনে সেই তেনেকুৱা তেনেকুৱা ল'ৰা ছোৱালীয়েতো সিহঁতৰ তাৰপৰা বনাই পেলাই আমি ইয়াত ব- বিক্ৰী কৰিবলৈ পঠিয়াই। এতিয়া আমাৰ ভাৰতবৰ্ষ সেই মানদণ্ডাটো বহুত কমি আছে কম হৈ আছে, আমি যদি কথাটো গুৰুত্ব নি দিওঁ তেতিয়াহ'লে এনেকৈ হ'লে আমাৰ মানে এ এটা সময়ত আমাৰ ভাৰতৰ হওঁক বা আমাৰ অসমৰ হেৰিতটো বহুত কমি যাব।
তই এতিয়া এটা বস্তু চা তোৰ আমেৰিকাৰ প্ৰথম আমেৰিকা কোম্পানীয়ে প্ৰথম উলিয়াই দিলে তোৰ চাট জি পিটি বুলি কোৱা এ আইটো। সেইটো এ আই মানুহক কিমান সহায় কৰিলে। তাৰপিছতটো গ'গলে বনাই দিলে নিজৰ এ আই জেমি নাই বুলি। তাৰপিছত তোৰ চাইনাই বনালে দীপশিক বুলি এটা এ আই। কিন্তু আমাৰ ভাৰতে কি বনাইছে বাৰু একোতোতো নিৰ্মাণ কৰা নাই এতিয়ালৈকে, কাৰণতটো কি আমাৰ ল'ৰা ছোৱালীখিনি মানে অকমান এনেকুৱা দিশটোত পিছ পৰি আছে, গতিকে মোৰ নিচ নিচিনা ধৰ এনেকুৱা অকমান জনা বুজা মানুহ যদি অঞ্চলটোত এট এটা এটা থাকে সিহঁতি মানে, এইয়া আগ ধৰি দি সিহঁতক আগবঢ়াই নিব লাগিব
উম হয় সেইটোয়ে মানে কি যিসকলে ব্য্য়ক্তি ভালকে জানে তেওঁলোকে অকণ আগবঢ়াই নিিলেহে নহলে ধালি সকলোৱে এতিয়া কোনোবাই যেনিবা এ আই চাবজেক্ট বা কিবা এটা বিষয়ে যদি ভালদৰে তথ্য জানে বা কিবা এটা ভাবে তেওঁলোকে ইয়াত নাথাকি বিদেশলৈ গুচি যায় বিদেশত অকণমান উন্নতি কৰেগৈ কিন্তু সেইটো নাভাবি যদি তহঁতৰসিীয়া বিদেশত পঢ়ি স'ৰা ছোৱালীয়ে যদি আমাৰ গাঁওখনৰ কথা ভাব বা আমাৰ দেশখনৰ কথা হ তেতিয়া বহুত ভাল হয় তহঁতৰ নিিনাত মানুহ আমাৰ লাগে
সেইটোৱে সেইটো কাৰণে মই ভাবিছো মই মানে কচিং চেণ্টাৰটো খুলি তোৰ দহটা লোৱা য য তাত মই কৰ্ম সংস্থাপন দিব পাৰোঁ লগতে যদি মই দুশৰ ল'ৰা ছোৱালীক এই কম্পিউটাৰ শিক্ষা প্ৰশিক্ষনটো দি দিব পাৰো সিহঁতৰ ভৱিষ্যতটোত মানে বহুত সুবিধা হ পব ধৰ বস্তু ৰি যদি মই দুশৰ পৰা লাহেকে গৈ চাৰিশ কৰিম সেইটো তাৰ পৰাৰা পাঁচশ কৰিম ব়া ব়া নি থাকিম ধৰ তোৰ সেইখনত যেনিবা মাটি খতম হৈ গ'ল তো গাঁৱতো এশ বিঘা মাটি আছে তাত থ এটা নাই মানে
অ মই মুঠতে তই এনেকুৱা ধৰণৰ যদি কিবা সং মানে অনুষ্ঠানৰ কাৰণে তো বিচাৰো তেতিয়াহ'লে মোৰ কথাই নাই মই সম্পূৰ্ণৰূপে মুক্তভাৱে ৰাান্িম
সেইটয়ে মই জানোে মানে মোৰ যেতিয়া প্ৰথম পৰিকল্পনাটো কৰিছো আমাৰ এই ইয়াৰ সতে বহি লৈ তেতিয়া মানে মই কৈছো যে তই মাটি বাৰী চিন্তাাতো ইমান নকৰিবিি মাটি চিন্তাটো এটা মোৰ আছে আমাৰ স হেৰিয়ৰ কলিতা দা সি তোৰ এইবিলাকত অকমানো মানে হেৰি নকৰে হাত নধৰে সি এইবোৰ ৰাইজৰ কাম বুলি ক'লে আগবাঢ়ি আহিবই
উম
সেইটো কাৰ নাই সিও কলে তেতিয়া সুধিছাখন মই সেইটো দোকানে তোলে বোলো ফোনটো কৰি লও ইয়ালে লগতে
অ ভালকৈছা ভালকৈছা তাৰিছত আমাৰ এই যে আমাৰ যে হেৰি আছে এইটো কি বুলি কয় তোৰ আমাৰ এই তাৰ নামটো কি আছিলে আমাৰ হৰাণৰ প্ৰিতকটো যে সিও এইবিলাকত বহুত ভাল নহয় তাকো কথাটো কবি
এ দীপক
অ দীপক দীপক এই কম্পিউটাৰ চম্পিউটাৰ সম্পূৰ্ণ ভালকে জানে নহয় তাক কথাটো কবি
অ হয় নেকি মই মানে তোৰ কালি আহি পাইছো ইয়া লণ্ডনৰ পৰা মোৰ মানে ইমানতটো তাৰ সতি কথা বতৰাও পাতিবলৈ হোৱা নাই মাত বোলো নাই তই মাত বোল নাইকিয়া নহয় মানে ধৰ মুখামুখি হোৱা নাই কাৰণ কথা ব পাতিবলে হোৱা নাই মই ইমান ভূ ভাবু এতিয়া সাত বছৰ দিন মই তাতে থাকি অহা নাই জানো
অ হয় হয় ব তই এপাৰ কামাৰ ফালে আহিবি মানে হেৰি নহয় তোক বহুত দিন দেখাও পোৱা নাই মানুহটো কেনেকুৱা নহোৱা ন শকত হৈছে নাই খিাাৰ ন
নাই বগা হৈ গলো
অ সেইফালেতো অকণমান ধৰ বগাই মানুহবোৰ থাকে ন তৰি থাকিলে অলপ বগা হয় আহি ভালকে
তাকে মই যাম বাৰু তোৰ ওচৰলে তাৰপৰা এই দীপককো তেতিয়া হ'লে লগ ধৰিম ই জানে ন বিষয়বোৰ
জানে জানে জানে ভালকে জানে সিও তেনেকে তোৰ কলে গৈছিলে সি সি হায়দৰাবাদ নে ক'ৰবাত গৈছিলে নহয় তেনেকুৱা কিবা এটা বিষয়তে শিকি আহিছিলে সি
অ ধৰ এতিয়া আমাৰ যোনখিনি কাৰিকৰী বিষয় থাকে ধৰ ভিতৰৰ যোনখিনি বিষয় সেইখিনি যেনিবা মইতো চম্ফালিয় ল'ম কিন্তু আমাৰ এই গাঁৱলীয়া মানুহখিনি বা গাঁৱৰ ল'ৰা ছোৱালী খিনিৰ লগত মাটিত ধূলি লগত লাগি থকা মানুহ এটাও লাগিব নহয় মোক
অ, হ, অ, হ,
যিহেতু মই গাঁৱৰ ল'ৰা ছোৱালীখিক লৈ পেলাই এইটো সপোন দেখিছোঁ
হয়, হয়,
সেইটোয়ে তইও লাগি ভাগি দিবি আৰু যিমান কন পাৰ উম,
তাৰপিছত তোৰ কিতা এটা কথা মোৰ তোৰ ভাল ভাল লাগিছে শুনি তই যে এতিয়া লণ্ডনৰ পৰা আহিয়ে প্ৰথম প্ৰথম তই সেই পইচাক টকা পইচা ঘটা বিষয়টো নাভাবি যে এনেকুৱা কথা ভাবিলি সেইটো ভাল লাগিল দেই।
নাই নাই তই চা
আজিকালি মানে এনেকুৱা মানুহ তোৰ দেখেবলৈ বহুত কম পোৱা যায়।
হয়, হয়, তই এতিয়া মানে চা তই এতিয়া মানুহ আমিবোৰ এতিয়া যদি স্বাৰ্থপৰ হৈ বা অকল নিজৰ কথা ভাবোঁ, তেতিয়া আমাৰ ভৱিষ্যত প্ৰজন্মটো একদম ক্ষিত নহয় ইহঁতৰ তোৰ ভৱিষ্যত অন্ধকাৰ হৈ যাব।
উম,
গতিকে আমি বোৰে এই বিষয়ে অকমান ভাবিব লাগিব দৰকে চিন্তাটো কৰিব লাগিব যিমান দূৰ পাওঁ। আৰু তাৰ লগতে মানে ধৰ এ আমাৰ গাঁও খনেও বিকাশ হব দেচোন গাঁৱত যদি এনেকুৱা এটা অনুষ্ঠান হয় আতৰ মানুহ বোৰে আমাৰ গাঁওখনৰ নামটো জানিব বোলে, এইখন গাঁৱত ইমান ধুনীয়া অনুষ্ঠান এটা গঢ়ি ছে সেইটো কাৰণে তেতিয়া আমাকে দেখি কাষৰ গাঁওখনে উৎসাহটো পাব নে তই কি কয় এই বিষয়ে
হয়, হয়, এই আমাৰ যে ৰাজীৱ বৰুৱা দা তেখেতেও বোলে আমাৰ ইউ পি এ চি নে পি এছ চি কিবা কচিং চেণ্টাৰ এটা আমাৰ নাৰায়ণপুৰতে খুলিছে বোলে, তেখেতেও বহু ভাল কাম কৰিছে দেই।
হয়, হয়, হয়, মই শুনিছো বাৰু ৰাজীৱ দায়ে ধৰ মোলে হৈ মই তাত থাকোতে সি ফোন কৰিছিলে ই কৰবাত ক'তাত নে ক'তোত তেনেকুৱা হেৰি এটা খুলি থৈছিলে নেকি? সি ঢেৰ ল'ৰা ছোৱালীক দিছে সংস্থাপন সি মানুহটো ভাল ধৰ আজিকালি অকণমান মিটিং মাটঙেও ঘূৰি ফুৰে বাৰু মানুহটো ভাল মানুহ সি
কিন্তু তাক যদি বিধায়কটো আমি উঠাব পাৰিলো হেঁতেন তেতিয়া কিন্তু আমাৰ লাভ আছিলে আৰু
সি এইবাৰ বিধাইক উঠিছিলে নি ৰাম তহঁতি মোক খবৰটো নিদিলি মই তাৰ হৈতো প্ৰচাৰ অকণমান কৰি দিলোঁহেঁতেন নহয়
তাকেহে মানে তয়ো থাকিলি অকল অ' লণ্ডনৰ বাহিৰত আছিলি তোক এতিয়া খবৰ দিবলৈও অকন বেয়া হল তাৰপা তই আহিল বোলে অকল হেৰি হ'ল অকণমান সেইকাৰণে খবৰ তোক তেনেকৈ নিদিলোঁ।
হ'ব, হ'ব, সি হ'ব সি নিৰ্দলীয়কে খেলি কোনোবা এবাৰ জিকি যাব সি মানুহ টো ভাল মানুহ নহয়
তাক ইবাৰলে আমি অকণমান সহায় কৰিব লাগিব।
চ মই এতিয়াতো বিদেশৰ কথা নাভাবো মানে ঘৰৰ মাটিত ঘৰুৱা বস্তুত উৎপাদন কৰিম আৰু
উম,
ধক ঘৰুৱা ল'ৰা ছোৱালী দশটা যদি মই বিকশিত কৰি তুলিব পাৰো হৈ যাব আৰু মোক একো নালাগে আৰু
নালাগে নালাগে সেইটো এতিয়া ধৰ আমি এতিয়া তই তই তাত থাকি যিটো তই উপাৰ্জন কৰিছ তাৰ সলনি ইয়াৰ পৰা সেইটো তাত চিনাকি কৰিবলৈ চিষ্টেম কৰিব লাগিব যাতে মই মানে সমৰ হৈ চিনাকি দিম সেইটোহে হ'ব লাগে হয় নে বাৰু?